হেল্ল'। কি কৰি আছা?
এনেই আছো, তই?
ময়ো এনেই আছো, ব্যস্ত আছা নেকি?
নাই নাই ক।
অ'। আজি মানে এটা কিবা ভিডিঅ' এটা চাই আছিলো। তাত মানে কৈ আছিল কি অ', নিজৰ কথা ভৱাটো বোলে আৰু স্বাৰ্থপৰ হয়। ত' এইটো কথাৰ মানে অলপ তোৰ লগত আলোচনা কৰিম বুলি ভাবিছিলোঁ। মানে মানুহে কয় কি নিজৰ কথা বেছি ভাবিলে মানুহ স্বাৰ্থপৰ হয়। তই ভাব মানে নিজৰ বাবে জীয়াই থকাটো সঁচাকৈ স্বাৰ্তপৰতা নেকি?
ক'ব গ'লে মোৰ মতে নহয়। আ কি নিজৰ বাবে জীয়াই থকাটো আৰু যদি আৰু যদি আনৰ ক্ষতি কৰি কেৱল নিজৰ লাভ বিচাৰো। সেইটো একে কথা নহয় আৰু মই ভাবো যে তোৰ নিজেই মই মানে মোৰ কাৰণে কিবা এটা কৰিলো আৰু যদি মই আনৰ বাবে বেয়াটো ভাবোঁ। তেন্তে মই কেতিয়াও সফল হ'ব নোৱাৰিম।
ঠিক কৈছা, উম কিন্তু আমাৰ সমাজত এ বহু সময়ত যদি নিজৰ সিদ্ধান্ত লওঁ বা লগে লগে এ মানে নিজৰ কথাই মানে চিন্তা কৰি বা সিদ্ধান্ত এটা লওঁ, লগে-লগে কয় যে বহুত বহুত সলনি হৈ গ'লি তই, আগৰ দৰে নাই আৰু কেৱল মানে নিজৰ কথাহে ভাবি আছ।
হয় দেই এই কথাটো, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত এইটো হয় মানে। মানে কথাবোৰ অলপ বেছিয়েই শুনে, আৰু মানে শুনা যায় আৰু সিহঁতৰ পৰা। আৰু যদি নিজৰ কেৰিয়াৰ বা সপোন আৰু সময়ত গুৰুত্ব দিয়ে তেন্তে বহুতে মানে এইবোৰ ভুলকৈ বুজে। বহুতে মানে ভাবে এনেকে, কি আহ, এম মোক তই সলনি হৈ গ'লি, তই মোক আৰু গুৰুত্ব নিদিয়া হ'লি আগৰ দৰে। তেনেকুৱা নহয়, আচলতে তাই জীবনত ভৱিষ্যতে কিবা এটা ডাঙৰ সফল মানুহ এটা হ'ব লাগিলে তাইতো পঢ়া শুনা হওঁক বা কষ্ট হওঁক, অলপতো আঁতৰি যাবই লাগিব, সেইটো মানুহে ভাবে কি মানে, সলনি হৈ গ'ল এনেক এনেকুৱা কিবা কিবি, এইটো এনেকৈ ভাবিব নালাগে আৰু ভুলকৈ বুজে মানুহবোৰে।
হয়, হয় আৰু কেতিয়াবা নিজৰ মনৰ কথা মানে ক'বলৈ ক'বলৈও ভয় লাগে, যদি মানে মানুহে স্বাৰ্থপৰ বুলি ভাবে আৰু। মানে এতিয়া মোৰ ক'বলৈ বহুত আছে বা মই এ ক'ব বিচাৰো যে মই এইখিনি সময়ে মোৰ নিজৰ কেৰিয়াৰ বনা-বনাবলৈ মানে মানে খোজোঁ আৰু, আৰু সেইখিনি কথা মই মানুহক ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে ভাবিব যে স্বাৰ্থপৰ হৈছে।
উম, কথাটো হয় কিন্তু দেই, আৰু এটা কথা ভাবচোন তই যদি আমি নিজেই ভাল নাথাকোঁ, তেন্তে আনক কেনেকৈ ভাল ৰাখিম? মানে তই যদি মানুহটো নিজেই ভাল নহয়, তই-তই এইটো কিয় ভাবিবি কি আনে ভাল হওঁক, তই আগতে নিজে ভাল হৈ দেখা তাৰপিছত তই বেলেগৰ কথা ভাবিব পাৰিবি, আনৰ কথা ভাবিব পাৰিবি।
কথাটো কিন্তু ডাঙৰেই, মানে প্ৰথমে নিজকে ঠিক ৰাখিব লাগিব, সেইটো একদম মানে এ ৰাখিব লাগিবই আৰু তেতিয়াহে আনৰ বাবে কিবা এটা কৰিব পাৰিম। এ মানে এইটো একদম এ ডাঙৰ কথা হয়।
উম, হয় কিন্তু দেই। আৰু তই যদি ধৰি ল', তেতিয়া সদায় মানে বেলেগৰ সুখৰ কথা ভাবিলি, সদায় বেলেগৰ কথাই ভাবিলি। কিন্তু নিজৰ মনটো সদায় কিন্তু তই দুখত থাক, তই কষ্টত থাক। আৰু এনেকে সদায়, সদায় যেতিয়া হ'ব বস্তুবোৰ, হৈ থাকিব। তেতিয়া এদিন তই ভাগৰি জাবিয়েই। কি, বেলেগক মই সুখ ইমান দিলোঁ কিন্তু মইতো নিজে কিমান কষ্টত আছোঁ। কেতিয়াবা মানে এনে এনেকুৱা এটা দিন আহে, এনেকুৱা এটা সময় আহে যিটো সময়ত আৰু যিটো দিনত, তই ভাগৰি জাবিয়েই মানে।
হয়, আৰু মোৰ অ মনে মানে, মই মানে কেতিয়াবা এইটো অনুভৱ কৰিছোঁ, আ কেৱল না ক'ব নোৱাৰাৰ বাবেই নিজৰ মানে ইচ্ছাবোৰ এৰি দিবলগীয়া হয়। মানে আ ধৰি লওক কোনোবাই মোক কৈছে এনেকে কি এইটো কাম কৰি দিব লাগিছিল এইটোৱে মানে একদম আৰ্জেণ্ট আছিল। আৰু। মোৰ মোৰো কেনে এনেকুৱা কিবা এটা আৰ্জেণ্ট কাম আছে, কিন্তু মোৰ কামটো এৰিও তেওঁলোকৰ কামটোয়ে কৰি দিব লাগিব মানে এনেকুৱা এটা পৰিস্থিতি আহি পৰে কি, মই না ক'ব নোৱাৰো।
হয়, কিন্তু দেই, আৰু মই যদি কওঁ মই আগতেই তেনেকুৱাই আছিলোঁ। সকলোৰে মানে সুখৰ মানে, সিহঁতক যাতে মই সুখ দিব পাৰোঁ মই সেইটোকে ভাবিছিলোঁ, যাতে সিহঁতে কষ্ট নাপায়। সিহঁতৰ মানে ভালৰ, ভাল কথা ভাবিছিলোঁ আৰু। কিন্তু, সকলো সুখী হৈ যায় লাষ্টত। মইয়ে নহওঁ, মই ভাগৰি পৰি যাওঁ।
এইটো কেতিয়াবা বহুতেই বেছি বেয়া লাগা আছিল আগতে, কি কিয় মানে মই এনেকে ভাগৰি যাওঁ। মইট চবকে সুখখিনি দিলোঁ চবকে মই সুখী ৰাখিব চেষ্টা কৰিলোঁ। আৰু পিছত যদি মইয়ে সুখি নাথাকোঁ তেতিয়া হ'লে বেয়াটো লাগেই দিয়াচোন।
হয়, এইটো চাগে বহুতৰে জীৱনৰ কাহিনী হয়। মানে এতিয়া মৰ লগতো হয় বা তোৰ লগতো হৈ পাইছে এ আনৰ লগতো চাগে এনেকুৱা মানে জীৱ এইটো বহুতৰে কাহিনী হয় চাগে।
উম, সেইটো হয় কিন্তু, আৰু এটা কথা তাৰ পিছত মই মানে শিকিলো কি, সকলো মানুহকে সুখী ৰখাটো একদমেই নোৱাৰি। সকলোকে একদমেই নোৱাৰি।
আৰু যিমানেই চেষ্টা কৰা কোনোবাই কিবা এটা মানে অভিযোগ কৰিবই।
অ', সেইটো হয় কিন্তু, সেইবাবে এতিয়া মই মানে এটা সীমা ৰাখিবলৈ শিকিছোঁ। চবৰে লগত, কি মই এটা এইটো সীমালেহে মই কথা পাতিম। বেছি মই আগবাঢ়ি নাযাওঁ। কাৰণ কিয় লাষ্টত এনেকুৱা হৈ যায় কি মই বেয়া হৈ থাকোঁ চব বৰে মনত আৰু এতিয়া মই মানে যিটো পাৰোঁ, সেইটোৱে কৰোঁ আৰু যিটো নোৱাৰোঁ সেইটো না কৈ দিওঁ। এনেকুৱা নহয় কি, যিটো নোৱাৰোঁ সেইটোও মই অ', পাৰিম বুলি কৈ থৈ দিওঁ তেনেকুৱা একদমেই নহয়। সেইকাৰণে মই মানুহৰ লগত অলপ মানে তোৰ ডিষ্টেঞ্চ মেইনটেইন কৰা হ'লোঁ। আৰু আগতে কেনেকুৱা আছিল, আউ কেন কথাবোৰ আৰু ক'ত পৰি যায় যদি মই ক'বলে যাওঁ কেতিয়াবা যদি মানুহক তই কিবা বিশ্বাস কৰি কথা এটা কবি তই এনেকুৱা নহয় কি, সেই মানুহটো তই বদনাম গাইছ বা কিবা কৰিছ, কিন্তু কথা এটা তই বেয়া লাগিছে তই ক'লি সেই মানুহটো যদি আন এটা মানুহক কিবা বেয়াকে কৈ দিয়ে তেতিয়া মনটো বহুতেই বেছি বেয়া লাগে কি তোৰ কথা এনেকে এনেকে কৈছে। তাই এনেকে এইটো মই নিবিচাৰোঁ আৰু এইটো হোৱাটো মই ভাল নাপাওঁ। মোৰ লগত এনেকুৱা বহুত হৈছে সেইকাৰণে মই মানে মানুহৰ মানে চবৰে পৰা আৰু। তেনেকুৱা পাইছোঁ এতিয়া সেইকাৰণে মই এটা সীমা এটা ৰাখোঁ আৰু মানুহৰ লগত। বন্ধু বান্ধৱীৰ লগত বিশেষকে।
হয়, আজিকালি মানে সঁচা বন্ধুত্ব মানে নাপায়েই। যিখিনি আছে সেইখিনি ভাগ্য বুলি ক'ব লাগিব কিন্তু বাকীবোৰে মানে সীমা ৰাখিব জানিব লাগে তইটো মানে ভাল কথা ক'লি আৰু। কিন্তু এইটো যে ক'লি যিটো তই নোৱাৰা সেইটো মানে না ক'ব পাৰা সহজে তই মানে না বুলি ক'ব পাৰনে? মানে মোৰ মইতো নোৱাৰোঁ মানে তই
এনেকে লাগিছে এনেকুৱা লাগিছিল পাব চাগে বা ভয়ো লাগিছিল মোৰ। কিজানি বহুতেই বেছি বেয়া পাব কিন্তু এতিয়া অলপ শিকিলোঁ এইবোৰৰ পৰা। কাৰণ সদায় অ, পাৰিম কৈ থাকি থাকিলেই মানে মানুহে তাৰ মূল্য নিদিয়ে। তই যদি কেতিয়াবা না কৰ ন সেইটোৰ মূল্যটো বেছি থাকে। তই যদি চবকে বোলে মই পাৰিম মই পাৰিম এনেকে যদি তই থাক। তেতিয়াহ'লে চব মানুহে তোক আহি আহি যাচিব। কি মোৰ এইটো কাম কৰি দে আৰু বেলেগ ক'ব এনেকে কি মই যদি তাইক কলোঁ তাইতো কৰি দিবয়ে তাইতো এনেকুৱা কৰি দিবই। এনেকুৱা হ'ব নালাগে, দুৰ্বল হৈ যাব নালাগে মানুহটোৰ ওচৰত মই সেইটোৱে ভাবোঁ সেইকাৰণে কিছুমান ক্ষেত্ৰত যিখিনি তই কৰিব পাৰ সেই মানুহটোৰ কাৰণে সেইখিনি কৰ মোৰ মানে ময়ো কৰি দিম সেইখিনি। কিন্তু যিখিনি তই নোৱাৰ সেইখিনিও যদি তই অ' পাৰিম বুলি কৈ কিনে একদম বহুত বেছি চেষ্টা কৰি কিনে তই কিবাকে কামটো কৰ সেইটো কৰিব নালাগে। যিটো নোৱাৰ মানে মই নোৱাৰোৱেই তেনেকৈ থাকিব লাগে আৰু।
অ'। এইটো ঠিকেই কৈছা, কিন্তু এটা প্ৰশ্ন আছে মানে নিজৰ কথা ভাবি থাকোঁতে কেতিয়াবা মানে মানুহ স্বাৰ্থপৰ হৈ যায় নেকি?
যদি ক'বলৈ যাওঁ যেতিয়া কেৱল নিজৰ লাভৰ বাবে আনক কষ্ট দিয়া বা আনক অনুভৱ একেবাৰে গুৰুত্ব নিদিয়ে তেতিয়াহে চাৰথপৰ হয় আৰু। তেতিয়া মানে আনক বোলে মই বোলে ধৰি লওঁ এতিয়া মই বোলে নিজৰ লাভৰ কাৰণে টোক বোলে কষ্ট দিছোঁ এইটো মই কে কেতিয়াও মই সফল হ'ব নোৱাৰিম মোৰ জীৱনত সেইটোৱে আৰু একেবাৰে মানে এইটো বেয়া কথা মই ভাবোঁ আৰু।
উম। ঠিকে মানে নিজৰ যত্ন লোৱাটো আৰু আনক অৱহেলা কৰাটো একে কথা নহয় আৰু ন?
একেবাৰে নহয় মানে এই দুটাৰ মাজত বহুতেই পাৰ্থক্য আছে।
ঠিকেই আছে আৰু। আৰু মানে তোৰ এই উত্তৰবোৰ শুনি ভাল লাগিল আৰু ময়ো সাহস পালোঁ যাতে মই মানে এনেকে তই যিটো পথ বাচি লৈছ কি না ক'বলৈ শিকিব লাগে। এইটো ময়ো নিজৰ জীৱনত চেষ্টা কৰিম, ভাল লাগিল তোৰ লগত কথা পাতি।
উম, মোৰো ভাল লাগিল। আৰু যদি মানে ক'বলৈ যাওঁ এতিয়া মানুহবোৰে অলপ বুজিবলৈ আৰম্ভ কৰিছে, আগতে মানুহবোৰে সদায় মানে মানুহৰ লগত আছিল আৰু তেনেকৈ, আৰু সদায় হাঁহি থকা মানুহজন ভিতৰি মানে ভাগৰি থাকিব পাৰে আৰু। আৰু যদি ক'বলৈ যাওঁ তেনেকুৱাই আৰু। দে তেন্তে ঠিকেই আছে।
এনেকুৱা বিষয়ত মানে কথা পাতিলে আৰু ভালেই লাগে।
উম, সেইটোৱে।
ৰাখিছোঁ বাৰু আজি।
উম, উম। ঠিক আছে।